অহ কি কৰি
এয়ে একো কৰা নাই ৰৱা, এই মাত ঘৰৰ আহি পালো লগৰ লগত মানে, গৰম পৰিছ ন বহুত গা ধুব গৈছিলো নদীত তাৰ পৰা ঘূৰি আহিলো তুমি?
ময়ো এই ঘৰতে বহি আছোঁ ৰ'বা, লগৰ লগত ওলাই গৈছিলা ন-?
অ লগৰ লগত গৈছিলো ৰ'বা,
ময়ো তাকে কেতিয়াবা ভাবোঁ আৰু মানে জীৱনত তোমাৰ বন্ধুৰ মূল্য কিমান বেছি ন? বন্ধু থাকিলে জীৱনটো কেতিয়াবা এনে লাগে যে আন আনন্দৰেই জীয়াই আছোঁ আৰু এনকা লাগে ভাল বন্ধু হ'লে আৰু
তাকে নে সচাকৈ মানে বহু সময় পালো পৰিয়ালৰ বাহিৰে যিসকল মানুহ থাকে আৰু আমাৰ সুখ দুখত, তেওঁলোকে প্ৰকৃত বন্ধু বুলি তুমি কব পাৰা আৰু
সে দিয়া মানে সৰুতেতো মানে বন্ধুতৰ অৰ্থটো আৰু বুজা নাছিলোঁ ন। তো এনেই আৰু আছিলোঁ কিন্তু যেতিয়া লগৰে লগত ধৰি লোৱা খেলিলোঁ আৰু ঘূৰি বলৈ আৰু মানে এনেকুৱা আৰু মানুহ থাকিলে মানে বন্ধু বুলি ভাবিছিলোঁ আৰু তাৰমানে যাৰ জালত আমি খেলিছিলোঁ বা যাৰ লগত আমি ঘূৰি ফুৰিছিলোঁ কিন্তু যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া এই বন্ধুৰ যিটো আচল অৰ্থ, সেই আচল অৰ্থটো বুজি পালোঁ আৰু। মানে জীৱনত ধৰি যদি ধ ধৰি লোৱা তোমাৰ ভাল এজন বন্ধু আছে ন তেতিয়া তুমি জীৱনত কেতিয়াও সকলশৰীয়া অনুভৱ নকৰা আৰু আৰু যিদিন ধৰি লোৱা তোমাৰ এজন মানে বন্ধু আছে এনেকুৱা যোনে তোমাক এনে দেখিবলৈ মাতে কিন্তু তোমাক ধৰি লোৱা মানে ভিতৰেদি বেয়া পায় সেনেকুৱা বন্ধু থাকিলে বহুত মানে নিজৰ কাৰণে বেয়া আৰু ক'বলৈ গ'লে
সা ঠিকেই মানে সৰু টাইমতটো বন্ধুত্বৰ অৰ্থটো বুজিয়ে পোৱা নাছিলো কিন্তু তোমাৰ খালি ভাবিছিলো তোমাৰ লগত খেলিবলৈ বা ঘুৰি ফুৰিবলৈ মানুহ থাকিলে বন্ধু বুলি ভাবিছিলো। কিন্তু ডাঙৰ হোৱাৰ লগে লগে সকলো ক্ষেত্ৰত সক বন্ধুৰ যিটো গুৰুত্ব সেইটো বুজি পোৱা হলো। মানে দুখৰ সময়ত সুখৰ সময়ত বা তোমাৰ কিবা প্ৰব্লেম হলে কেনেকে বন্ধুৱে তোমাক সহায় কৰে সেইবোৰ বুজি পালো,
ঠিকেই কৈছা দিয়া মানে ভাল সময়ত মানে বহুত বা বহুত মানুহ মানে ওচৰলৈ আহে আৰু কিন্তু যোনে বেয়া সময়ত আহে সেইজনে চাগে আচল মানে প্ৰকৃত বন্ধু চাগে। মানে যোনে বেয়া সময়ত নিজৰ কাষলৈ আহে বা ওচলৈ আহে সেইটোৱে ডাঙৰ কথা ন সেইটো এটা বন্ধুত্বৰ এটা প্ৰকৃত চিহ্ন আৰু ক'বলৈ গ'লে
অ ময়ো মানে আগতে ইমান বুজি পোৱা নাছিলো কিন্তু মানে এটা এবাৰ আৰু মই এটা সমস্যাত পৰিছিলো আৰু বহুত ডাঙৰ সেই সময়ত কোনো মানে কব লগা বা কাৰো কাকো জনাব লগা বা কোনোৱ সহায় কৰিব কাৰণে আগবাঢ়ি অহা নাছিল। কিন্তু সেই সময়ত এজন মানে বন্ধুৱে আৰু মোৰ একো মানে সি কথা নোকোৱাকৈ মোৰ কথা খিনি শুনিছে, শুনি মোক যি বস্তুৰ কাৰণে ইমান দিনে সমস্যাত ভুগি আছিলো, সেই সমস্যাটোৰ সি সমাধানো উলিয়াই দিছে তেতিয়া মই ধৰা বন্ধুতৰ মূল্য টো বেছি অনুভৱ কৰিছিলো যে, ধৰা যিটো বস্তু তোমাৰ ঘৰৰ মানুহ বা আত্মীয়জনে কৰিব পৰা নাছিল ইমান দিনে সেইটো কথা তোমাৰ এজন বন্ধুৱে কেনেকে সহায় কৰিব পাৰে সেইবোৰ আৰু।
তাকেই দিয়া মানে এনেই অভিজ্ঞতাটো প্ৰায় সকলোৰে থাকে আৰু সকলোৰে জীৱনত থাকেই এবাৰ হ'লেও এবাৰ। মানে কেতিয়াবা ধৰি লোৱা মানে সৰু সহায় বা তোমাৰ যিবিলাক সান্তনা দিয়ে কিছুমান সান্তনা দিয়ে সেইটোৱে মানে বহুত ডাঙৰ আৰু তে ডাঙৰ শক্তি দিয়ে আৰু মানে ত ধৰি লোৱা তোমাক এজন তোমাৰ এই বন্ধুৱে তোমাক ক'লে যে তইতো পাৰিবি তইতো কৰিব পাৰিবি তেতিয়া তুমি তাক নিজৰে সাহস পোৱা যে ই যদিন কৈছে ত' মই কিয় নোৱাৰিম বা ই যদিন মোকখিনি সহায় কৰিছে তো মই ই বন্ধুজনৰ কাৰণে কৰিব পাৰিম ত' যেতিয়া এজন লগত ভাল বন্ধু থাকে তেতিয়া তেতিয়া তোমাৰ ইমান এটা তোমাৰ মানে সমস্যা নহয় ক কোনো এটা কাম কৰিবলৈ যোৱাত তোমাক সি সদায় সহায় কৰি যাব তোমাৰ কাৰণে সদায় লাগি যাব ত' ক'বলৈ গ'লে এজন প্ৰকৃত বন্ধু সকলোৰে জীৱনত থকাটো বহুতে অতাৱশ্যকীয় ন তোমাৰ তুমি কি ভাবা আৰু এইটো
এ সঁচাকে হয় আৰু মানে মজাৰ কথাটো কি জানা মানে তোমাৰ ধৰা জীৱনত যিমানে ডাঙৰ সমস্যা নহওক বা যিমান জটিল সময়তে তুমি পাৰ হৈ নাথাক কিয় যেতিয়া তুমি ধৰা এজন বন্ধু বা তোমাৰ বন্ধু বৰ্গৰ লগত কথা পাতি বা খুলি তেতিয়া মানে এনো কিবা লাগে যে জীৱনত একো সমস্যাই নাই সকলো সমস্যাৰ সমাধান হৈয়ে গৈছে, তোমাৰ মানে যদি তুমি ধৰা এমাহ দুমাহৰ পৰা নিজৰ মানসিক অৱস্থা বেয়া অৱস্থাত ভুগি আছা কিন্তু তুমি ধৰা এদিন লগৰ লগত কৰ্মলৈ উলাই গলা ফুৰিব বাবে বা এনে কৰবাত লগ কৰিলা সকলোৱে কাৰব কাৰোবাৰ বাৰ্থডেত হওক বা এনে এটা খানা খালা তেতিয়া মানে যিটো অনুভৱ সেই অনুভৱটো সম্পূৰ্ণ সলনি হৈছে যিবোৰ জীৱনত দুখ লৈ তুমি আগবাঢ়ি আছা ধৰা যিবোৰ দুখ কঢ়িয়াই তুমি যাই আছা সেই দুখবোৰ মানে এটা সময়ত এনেকুৱা হৈ যায় যে এই দুখ মোৰ আছিল মোৰে আছিল নে বেলেগৰে আছিল সেনেকুৱা হৈ যায়।
হয় দিয়া মানে তোমাৰ ধৰি লোৱা তোমাৰ কিছুমান সমস্যা যদি আমি নিজৰ ডাঙৰ সমস্যা হওক নি আমি নিজৰ মাজত ৰাখি থৈ দিওঁ এই সমস্যা যোৰ মানে এনে লাগে যেন আমাৰ বুখন যেন খুলি খুলি খাই আছে মানে ওলাই আহিব নোখোজে আমাৰ দুখবিলাক ত কিন্তু তেতিয়া তুমি বন্ধুৰ লগত যেতিয়া কথা বতৰা পাতিবা তেওঁৰ লগত হাই ফূৰ্তিৰে কথা পাতিবা তেওঁৰ লগত মানে যিকোনো আৰু এনেকুৱা আৰু মানে মানে কামত নোহোৱা কথা পাতিবা তেতিয়া সেই ৰোগবোৰ যে আঁতৰি যায় অলপ সময়ৰ কাৰণে হ'লেও আৰু যেতিয়া তুমি বন্ধু কেতিয়াবা তোমাৰ লগৰজনক বা কেতিয়াবা সেই দুখৰ কথা ক'বা তোমাক সেই শান্তনা দিব কেতিয়াবা সেই তাৰ সমস্যাৰ সমাধান ক'ব ত' মানে কথা পাতিলে যেন কিবা এটা যেন ভাল অনুভৱ হৈ যায় আৰু এনেকুৱা লাগে যেন শান্তি হৈ যায় মানে কিবা যদি যে জীৱনত তুমি কলাইচোন তুম একো সমস্যা নোহোৱা লাগি যায় হয়নে
তাকে আৰু তোমাৰ কেতিয়াবা ধৰা একো বিষয় নাই আৰু কাৰো ধৰা তোমালোক বন্ধু বৰ্গৰ লগত একেলগে আছা একো বিশেষ কথা পাতিবৰ কাৰণে বিষয় নাই কিন্তু সেই কথাৰ বিষয় নাথকা হলেও সেই তোমালোকে একে একেলগে বহি ঘন্টাৰ পিছত ঘন্টা কেনেকে আড্ডা মাৰি পাৰ কৰা সেইটো মানে ভাবিলে আচৰিত লাগে যে তোমালোকে একো কথা বিষয়ও নাই অথচ তোমালোকে এনেকে সময় কেনেকে পাৰ কৰিও দি আছা হয় জানো।
সেই সেই সেইটোৱেতো সেইটোৱে এটা বন্ধুত্ব আৰু ক'বলৈ গ'লে মানে সেইটোৱেতো কোনো একো কাম নাথাকিলেও যে একেলগে বহি ঘণ্টা ঘণ্টা ক'লে তুমি কথা পাতি থাকিম একো মানে একো কাম নোহোৱাকৈ মানে একো মানে এনেই আৰু মানে আদদা আ দি আ বুলি কোৱা হয় বাকী মোৰ মনত আছে যে তোমাৰ মানে স্কুলৰ যিবিলাক দিনবোৰ আছিল সেই দিনবোৰত ধৰি লোৱা তোমাৰ যিবিলাক টিফিন বা তোমাৰ খোৱা সময় আছিল সেইবিলাক মানে কথা বতৰা বা ভাগ বতৰা কৰি আমি কৰি খোৱাৰ মাজত আড্ডা মানে আড্ডা পাতি বহি থাকোঁ আৰু গমেই নাপাওঁ যে কেতিয়া সেই জিৰণি সময়টো গুচি যায় সেই খোৱাৰ যিটো পিৰিয়ড সেই পিৰিয়ডটো গুচি যায় মানে মজাই বেলেগ আছিলে আৰু ক'বলৈ গ'লে
তাকেই আৰু মইতো আগতে মানে যেতিয়া স্কুলৰ সময়ত আছিল তেতিয়া লগৰ লগত পৰীক্ষা দি যেতিয়া উলাই আহো গোটেইবোৰ তেতিয়া ঘৰত কোনো নাযায় জল্লি সকলোৱে নিজৰ নিজৰ চাইকেল লব এজন পিছফালে বহাব তাৰপিছত ইফালে সফালে আমি ঘুৰিম চাইকলেদি ৰেচ খেলো বা তোমাৰ সেইবোৰ বিষয়তো বাদে বাৰু বেলেগে বাকী তোমাৰ স্কুলত যেতিয়া তোমাৰ খেল ধেমালি হৈছিল বা বিভিন্ন ফাংচন হৈছিল সকলোতে মানে সকলোৱে মিলি কেনেকে আমি চব সৰস্বতী পূজাই হওক বা শিক্ষক দিৱসেই হওক এইবোৰ যে পালন কৰিছিলো সেই দিনবোৰ সঁচাই ভাবিলে কিবা লাগি যায় এতিয়া।
তাকে দিয়া মানে পঢ়াতকৈ বেছি মানে এইবোৰ কথাইে বেছি হৈছিলে আৰু তথাপিও তোমাৰ এই যিবিলাক স্মৃতি আছে এই স্মৃতিবোৰ যেন আমাৰ মাজত এতিয়াও মানে ক'বাত ধৰিলেও ক'বাত মে লুকা আছে যেন ওলা আহিব কেতিয়াবা বা তোমাৰ মনত পৰিলে যেন তোমাৰ চকুৰ পানী তোমাৰ এনেকুৱা লাগে যে ওলাই আহিবা আৰু এইবিলাক স্কুলীয়া স্মৃতি মনত কৰিলে আৰু তোমাৰ আৰু তুমি এটা কথা ভাবা নে ধৰি লোৱা তোমাৰ স্কুলৰ যিবিলাকোমাৰ যিবিলাক বন্ধু আছে সেই বন্ধু মানে তোমাৰ এনে নালাগে যে বেছি নিৰ্মল আৰু বেছি ভাল আৰু স্কুলৰ বন্ধুত্ব মানে বেছি ভাল আছিল যিটো মানে যিবিলাক ডাঙৰ যেতিয়া আমি হওঁ সেই ডাঙৰ হোৱাৰ বন্ধুটো যিটো স্কুলৰ আমি বন্ধুত্ব আছিল সেই বন্ধুত্ব যেন বেছি এটা মানে ভাল আৰু পবিত্ৰ বন্ধুত্ব আছিল ক'বলৈ গলে।
এ হয় এতিয়া ময়ো সেই হব মানে তেতিয়া সময়ত কাৰো স্বাৰ্থ নাছিল কোনো কামলৈ কেৱল মানে একেলগে সময় কটোৱা যিটো আনন্দ আছিল সকলোৱে মানে সেইটোতে মছগুল আছিল আৰু আৰু এতিয়া তোমাৰ লাহে লাহে কলেজলৈ অহাৰ পিছত নতুন বন্ধু হল,
তাকেই দিয়া অ যেতিয়া আমি স্কুলটো স্কুলৰ জীৱনটো এৰি আহো তেতিয়া সেই পোৰণা বন্ধুবোৰ আঁতৰি যায় আমাৰ কাষৰ পৰা তেওঁলোকে বেলেগ কলেজত যায় আমি বেলেগ কলেজত গুচি আহো তেওঁলোকৰ নতুন বন্ধুত্ব হয় আমাৰো কি কিন্তু সেই যিটো স্কুলীয়া স্মৃতি ন সেই স্কুলীয়া স্মৃতিটো আমাৰ আাৰ মনৰ পৰা কেতিয়াও আঁতৰি নাযায় যেতিয়া লগ পাওঁ আৰু একেলগে থাকোঁ তেতিয়া মানে এনে লাগে যেন আমি সেই আগৰ দৰেই আছোঁ আগৰে সেই স্কুলীয়া জীৱন কটাই আছোঁ এতিয়াও যেন সেনেকেইে কথা পাতো এতিয়াও যেন সেনেকেইয়ে চলি আছো আৰু তোমাৰ কেতিয়াবা কেতিয়াবা মানে অলপমান মানে যিটো আমাৰ মানে দূৰত্ব বাঢ়ি গ'লে কেতিয়াবা অলপমান তেওঁলোকক মানে মানে মিছ কৰা যে তেওঁলোকক মানে এনে লাগে যেন তেওঁলোকক যাই কিনে এতিয়া কথা পাতিম তেওঁলোকৰ লগত হাই ধেমালি কৰিম যেতিয়া নিজৰ অলপ দুখ লাগে বাকী শেষত এটা কথাই ক'ব লাগিব যে জীৱনৰত মানে মানে মানে ভাল এটা সময় আৰু সেই বন্ধুত্বৰ জীৱনৰ লগতে সলনি হৈ আৰু ন
আৰু তোমাৰ মই ভাবো যে আৰু নতুন বন্ধু বনোৱাটো ভাল কথা কিন্তু তোমাৰ সেইবুলি তোমাৰ পুৰণি বন্ধুবোৰক পাহৰি যোৱাটো উচিত নহয় ন কাৰণ এটা সময়ত হয়তো সেই বন্ধুবোৰে তোমাৰ বিপদৰ সময়ত তোমাক সহায় কৰিছিল সেইকাৰণে আৰু বন্ধুত্ব বৰ্তমান সময়ততো সেনেকুৱা বন্ধুত্ব কমেই দিয়াচোন কিন্তু যিবোৰ বন্ধু থাকি যায় শেষলৈকে সেই বোলে মানে প্ৰকৃত বন্ধু বুলি ক'ব পাৰা তুমি
তাকেই দিয়া মানে একেবাৰে সঁচা কথা আৰু মানে এজন ভাল বন্ধুজন তোমাৰ মানে জীৱনত থাকে সেই ভাল বন্ধুজনে মানে আটাইতকৈ মূল্যবান পোৱা আৰু তোমাৰ জীৱনটোলৈ এজন প্ৰকৃত বন্ধু থাকিলে
দিয়াতে শেষটো নহয় কথা বন্ধুত্বৰ ওপৰত নে কি কোৱা সকলোৰে নিজা নিজা অনুভৱ
সেইেটো সকলোৰে নিজে নিজা এটা অনুভৱ আছে বন্ধুত্বোক লৈ ত' দিয়া হ'ব দিয়াতো নহ'লে।
অ দিয়া হ'ব দিয়া।
দিয়া।